অ
উম
কি কৰিছ
এ মই এতিয়া ৰুমতে দেই এনেই আছো
অ ন
উম
ডিউটি ন?
ডিউটি তেনেকে আগবেলাই ললো আজি।
আচ্ছা আচ্ছা।
যোৱা দুদিনতো ছুটি আছিলে আজি আগবেলা ললো ৰাতিপুৱা শুই উঠি মেলি ভাত খায়, গা পা ধুলো গা পা ধুই চোলা পেনট দুটামান আছিলে কাপোৰ ধুই মেলি
উম।
লাহেকে ওলাই গ'লো আৰু প্ৰায় বাৰটামান বজাত পোৱাকে।
আচ্ছা। আগবেলা দি তে মানে বাৰটা পৰাহে হয় নে কি পিছবেলাই হলগেচোন
মানে কথাটো হ'ল ডিউটিটো দহটা বজাৰ পৰা থাকেই মই মানে অলপ কেতিয়াবা দেৰিকো যাওঁ দেৰিকে গ'লো তেনেকো কোনো প্ৰব্লেম নাই।
আচ্ছা নিজৰ ন?
নিজৰ শাসন বোলা নিচ মানে ক'ব পাৰি এতিয়া নিজৰ জাগাত নিজৰ ঠাইত নিজৰ ঘৰৰ ওচৰত যদি ইমান কোনো আগ পিচ যদি নহয় কিনো হ'ব হয় নাই বাৰু?
হয় আও। যিয়ে হ'ক আৰু হোটেল লাইনত আগবেলা ইমান গেষ্ট নহয়তো আৰু যে এই হোটেল লাইনত ইমান আগবেলা গেষ্ট নহয়তো। বাৰটালৈকে প্ৰায় নাহে মানে বাৰটাৰ পিছতে লাহেকে আহেগে। কিন্তু চা হোটেলৰ যোনবিলাক গেষ্ট ৰুমত থাকে সেইবিলাক অ, ৰুমত থকা গেষ্টবিলাকতো ব্ৰেকফাষ্ট -চেকফাষ্টৰ কাৰণে উম, যায় বাৰু সেই কিন্তু সিমান প্ৰব্লেম নাই। জাষ্ট অকল দমা জমা দিলে হৈ যায়। বাৰু! আৰু, কি বুলি কয়, কেতিয়াবাহে আহে ব্ৰেকফাষ্টৰ কাৰণে বাহিৰৰ পৰা গেষ্ট হয় নে।
বাহিৰৰ পৰাতো প্ৰায় কমেই কেতিয়াবা এখন দুখন বাৰ কাট চিট আহে বাৰু! উম। অ' বাকী ৰুমৰ গেষ্ট কেইটা থাকে, যিকেইদিন ৰুম বেছি হয় সেইকেইদিন অলপ প্ৰব্লেম হয় বাৰু। মানে অলপ বেছ যদি আহি যায়। কোনোবাই মানে ব্ৰেকফাষ্টটো কৰে এক্সট্ৰা মানে কেতিয়াবা কিবা লয়তো। ত' সেইটো। বিল মাৰিব লাগে বা কেতিয়াবা পানী লয় কিবা লয় মানে সৰু-সুৰা কেতিয়াবা। যাব লগা হয়। কিন্তু বেছিভাগ মানে ইমান ৰাতিপুৱা নগলও হয় আৰু।
বাকী, তেনেকেতো অলপমান অ' কি অলমান যেনেও কি বুলি কৈছিলে এইজন।
উম।
উম, কেপ্টেইন-চেপ্টেইন এজন যেতিয়া ৰাতিপুৱা গ'লে সিমান প্ৰব্লেম নাই আৰু তুমি যদি সিহঁতক কৈ থৈ দিয়া মিলাই দিব হেতি।
হয় হয়, মানে কেপ্টেইন এজন কেপ্টেইন এজনতো যাবই লাগিব থাকিবই লাগিব কেপ্টেইন থাকিলেটো নহ'ব অ মানে কেপ্টেইন থাকিব লাগে কাৰণ মানে যদি গেষ্টে কিবা এটা প্ৰশ্ন কৰে খানাৰ ওপৰত বা ৰেচিপিৰ ওপৰত বা যিকোনো এটা আজি সুধে ত উ উত্তৰ দিবলে কাৰণে পেনজৰ মানে প্ৰয়োজন হয়েই
উম
উম বাকী নতুন ষ্টোৱাত অ এতিয়া এই ৰুমতে মানে কি হ'ল আজি গ'লো মেলিলো ডিউটি কৰিলো ডিউটি কৰা সি মেলি পিছত আকৌ ক্ৰিকেট খেলিছিলো তো আজি মানে ক্ৰিকেট অলপ খেলি দিয়া হ'ল
উম বহুত দিন মানে মানে ভাল লাগে খেলিলে গা বিলাক ভাল লাগে শৰিৰ টো অলপ লৰচৰ হয় খোজকাঢ়ি থ কা হয় দৌৰ মাৰি থকা হয় যে অলপ এক্সাৰচাইজ নিচিনাই হৈ যায় মানে খেল বুলি নহয় আৰু এনে সে বহি বহিব তাতে দিনটোতো বহিয়ে থাকিব লাগে। বহি বহি মানে আমনি লাগে ত' অলপ খোজকাঢ়ি দি দিয়া নিচিনা হয়গৈ আৰু।
সিটো কৰিব লাগে এক্সাৰচাইজ তুমি বৰ শকত হৈ গৈছা বোলা শুনিছো।
অ মানে আগতকে ৱেইটটো প্ৰায় বাঢ়িছে বুলি ক'ব পাৰি মানে। মাজতে অলপ কমিছিলে সেই আকৌ এতিয়া মানে নামটো মানে এনেকুৱা ধৰণৰ যে এ বহি বহি মানে কি হয় দিনটো থাকিব লাগে। তাৰ পৰা বহা চক জেগাৰ পৰাতো আকৌ উঠি আহিলোও আহিবও নোৱাৰি কাৰণ তাত প্ৰয়োজন হয় যে
উ বহি বহি ফে পুৰা পেটটোত
উ তাকে কষ্ট কাম একো নাই। বহিব লাগে। ঘৰৰ বিল মাৰিব লাগে। তাৰ পৰা। আহি মেলি আকৌ তেনেকে শুই থকা হৈছে শুই বহি খোৱা তাৰ বাহি একোৱে নাই হয় মানে। এক্সাৰচাইজ তেনেকে কৰিবলৈ সময়ে নোপাইছো নে নিজৰে এলেহুৱা হৈছ নে কি হৈছে হৈছে আৰু
অ পিছবেলা দিটো থাকিলে আকৌ ৰাতি বাৰটা এঘাৰটা ব বাজে,
অ পিছ বিলাককত ডিটি থাকিলে ৰাতি বা, এঘাৰৰ পৰাো কমন হৈ গ'ল এঘাৰটাত কমন আমাৰ মানে মেনু টাইমে অ
অ সোতে মেলোতে সেইফালে এটা দেৰটা বাজি যায়গে ত ৰাতিপুৱা পাঁচটা চাৰিটাত উঠি পিনি যে অলপ জগিং ৰানিং কৰিবৰ কাৰণে অকমান টাইম মানে অসুবিধা হয়গে,
অসুবিধা হয়গৈ টাইমিংটো মানে একেবাৰে নিমিলে গাঁৱত যেনেকে টাইমিং মানে তেনেকে এই টাউনত থকা আৰু গাঁৱত থকা বহুত ডিফাৰেন্ঞ্চ হৈ যায় তাতে আকৌ এই হোটেল ইণ্ডাষ্ট্ৰি মানে বহুত বেলেগেই মানে টাইম টেবুলটো,
হয় হয় মোৰ আগতে চাৰ্ভিচত কৈ আছিলো বুজিছ নে, অ তাৰ পিছত কৰিলো তেতিয়া মই মানে
উম!
মই তেনেকে ৰানিিং চানিং মইতো যাওঁ ৰাতিপুৱা ৰাতিপুৱা
উম!
মই মানে একদম সময় নোপোৱা থাকিলো হোটেলত হোটেল ইণ্ডাষ্ট্ৰিত সোমোৱাৰ লগে লগে,
উ হয়
ত' মই নোৱাৰিলো মানে, মম ৰাতিলৈকে ম টোখননি ঘ গাওঁলীয়া লৰা মইতো গাঁৱত আঠটা নটাত মই ধুনীয়াকে ভাত পানী খাই শুইয়ে থাকো,
উম!
ৰাতিপুৱা সেনেকে তিনটা চাৰিটাত উঠি দৌৰো গৈ বাকী টাউনত এনেকে থাকি নোৱাৰিলো আৰু
উম!
আহি পেলালো উম বেছি, এদিন হোৱা নাই মই চাৰি পাঁচ মাহ মান হ'ল তাৰমানে এতিয়া এৰি দিলো। এতিয়া ঘৰতে খেতি বাতি কৰি আছো আৰু
অ এই ভালেই দিয়া ঘৰতে মানে মানে যদি পাৰা হয় সৰুকে খেতিডখৰ বা বাগান চাহ তামোল বা সৰুকে কিবা এটা নিজে কৰিলা সেনেকে মানে ভাল মই, যিপমান দেখিছো ইয়াত যি কেইটকা পোৱা হয়। মাহেকে মানে যি কেইটা, তাৰপা দৰমহা বা চেলাৰী হিচাপে দিয়ে।
হম।
সেই কেইটকা মানে নোযোৰেগে আৰু। বা তুমি কেপ্তেইন হয় বা মেনেজাৰ হয় তেতিয়া সেইটো কথা বেলেগ হৈ যায়। কিন্তু এই সৰু-সুৰা ষ্ট্ৰ'ৰত। বা এইবোৰ বিলিং বা কাউন্টাৰত কিবা এইবিলাক মানে ইমানো প্ৰফিটেবল নহয় মানে, তুমি যদি বাহিৰত কৰিব পাৰা বা তেতিয়া বেলেগ কথা কিন্তু, আমাৰ এই ল মানে ইমান হেৰি নাই মানে, দৰমহাটো বহুত কম। হয়, হোটেল মানে-মানে হোটেলত এতিয়া মানে কি হয়, খানাটো দিয়ে, খানাটো দিয়ে তাৰ পৰা থাকিবয়ো দিয়ে সেইটো হয়। কিন্তু হ'লও এতিয়া, এতিয়া মানে খানাটো দিয়ে, দিলেও মানে গোটেইখিনি ইষ্টাফৰ কাৰণেটো একেলগতে বনাই। ত' বাকী ইমান বিলাকৰ কাৰণে যে, খানাটো বনে ক'তোনো ভাল হ'ব?
উম, উম।
উম।
সেইটোৱে খানা ভাল নোপোৱা হোটেল ইণ্ডাষ্ট্ৰীত তুমি
অ'।
সেইকাৰণে ঘৰলৈ মনত পৰি থাকিব, ঘৰৰ চাউলৰ ভাত খাম লাগি থাকে।
উম। বাকী এতিয়া আকৌ ঘৰতে আছা বোলে শুনিছোঁ।
উম, উম, ঘৰতে এতিয়া বিন্দাছ বহি, মেলি
নহয় ৰাতিপুৱা গধূলি অকমান-অকমান কাম কৰি দিওঁ দিনত তো ইমান গৰমত নোৱাৰি কাম কৰিবলে। তাকে এতিয়া পথাৰৰ ছিজন ঘৰত হাল নমাই মেলি এতিয়া অহা পৰহিলৈ এতিয়া দেওবাৰে-দেওবাৰে মানে মানে ৰুবই
উম।
কিবা কাটি দিবলৈ আহিলেও কঠীয়া চঠীয়া কঢ়িয়াই দিব লাগিব তাতে
উম।
ত' আহি গলোঁ আৰু
অ আজি গৈছা ন তিনচুকীয়াৰ পৰা?
জি আজি
অ কিহে কিহত গ'লা বাছ? বাছত গ'লানে বেলেগ কিবাহত?
নাই নাই স্কুটি লৈ গৈছিলোঁ মই মানে এ স্কুটি মানে আমাৰ এই ভন্টি চছেভেন্টি ফাইভ পাৰ্চেন্ট ওপৰত পাইছিলে ত' ভন্টিয় ৰঙা স্কুটিখন পালে নীলাচটো হয় হয় নীলাচ বস্তু নিচিনা চলাই পোৱাওঁ আৰু নিজৰ ন হয় তেতিয়া
ন কি সেইটোনো তোমাৰ গৌৰৱৰ কথা মানে মানুহে দেখিলে জানিব যে ভনীয়েকে বা ভনীয়েকে আৰু ইস্কুটি খন দেখি গ ৰঙা হলেটো ভনীয়েকৰ হব গম পাব যে ভনিয়েকে ভালদৰে পাছ হৈ কি নে স্কুটি খন পাইছে ত সেইটোতো লাজ কৰিবলগীয়া কোনো কথা
সেইটো সকলো বস্তুৱে দুটা পিঠি থাকে যে
দুটা পিঠি থাকিবই আৰু ভাল বেয়া দুটা থাকিব তাতে তুমি ভাল লৈ চলিব লাগিব বেয়াটোো কৰিতো লৈ ললে নহব বেলেগে কিবা কব কি ভালতটো চিন্তা কৰি যাব লাগিব যে ভাল ভালটোৱেই কৈছে সেইতোকে ভাবিবই লাগিব
মেঠ পৰিব ন উম মই যদি মই যদি এতিয়া এ ভনীয়েক পঢ়ি মেলি স্কুটি পাইছে ককায়েকে পুৰা চলাইছে বুলি কিছুমানে এতিয়া ভাবিব পাৰে সেই মা ইনডত মই মানে এ নিব নালাগিব নহ'লে তেতো মোৰ চলাং চলাং নালাগিব ন
মানে মানুহে তেতিয়া কব তুমি চলোৱা ধৰণটো চাই কিনিহে কথা কব বোলে একেবাৰে সৰু আছে বোলে পুৰা স্পীডত চলাই দেখাইছে তেতিয়াতো কবেই মানুহে দুখাৰ
আঠ চাকাটো দাঙি দাঙি ন
হয় হয়
তাকে বাকী ভাত পানী হোটেলত খাবাগে নে ঘ ৰুমতে বনাই মেলি খাবা
আকৌ ৰুমতে খালোঁ তাৰ পৰাৰা দুপৰীয়টো হোটেলত খাই দিলোঁ আজি মানে মাংস দিছিলে শুকুৰবাৰে মাংস দিয়ে শুকুৰবাৰে মাংস দেওবাৰে কনিৰ আৰু মঙ্ল বুধবাৰে বুধবাৰে দিয়ে মাছ। তি মাংস দিলে ভাল অলপ অলপ খাই দিলো বেছি নাই খ মানে ৰুমতটো খাই গৈছিলোৱেই। তাৰ পৰা এতিয়া আহি মেলি সিমানও ভোকতো লগা নাই। কিন্তু ৰাতিলৈ লৈকে ভোক লাগিব চাগে বনাব লাগিব ৰঙালাও এফাল আছে।
আচ্ছা আচ্ছা ৰঙালাও ইমান গৰমত ন।
মানে ৰঙাালাঙও গৰমতটো হয় আৰু কিন্তু মানে যিমান আৰু মানে কিমানো গৰম লগাব চব্জিটোয়ে মানুহে ভবা কথা আৰু অলপ। অলপ চলপ টো লাগিবই আৰু গৰম দিনত গৰম
মম মম ৰুমে তুমি এতিয়া ৰুমত থাকা গাহৰি চাহৰি আনি খাব পাৰো আকৌ
ৰুমত মানে সেইটোতো খাই থকা হয় মাছ মাংস প্ৰায় আম আনি আনি টো খাইে থাকো। কাৰণ তেতিয়া মানে ভাত বনাব মন নাযায় কিন্তু সেই মাছ মাংস আনি ল'লে কিন্তু ভাতটো বনাবলৈ মন যায়। ত' অকলে থাকিলে মানে সেৱ এতা আকৌ কি বুলি কয় এইটো এনজয়মেণ্ট আৰু
হেৰি ক তেনেহলে মোৰ এই ভাত বাঢ়িছে মানে এতিয়াত তো আঠটা বাজি গ'ল যে মই তো এতিয়া গাঁৱত আছো মোৰ ভাত বাঢ়িছে মই খাওগে দেই আপোনাক কল কৰি আছো
অ অ অ অ ঠিকেই ঠিকেই ঠিকে গাঁৱত মানে তোৰ ভাত জল্দি খোৱা হয়তো পাহৰিছিলোয়ে মানে মই ঠিক আছে ময়ো লাহেকে ভান চাত বনাম খাই বোই আকৌ ফোন কৰিম দেই ঠিক আছে।